হেল্ল হেল্ল শুনিছা? কি কৰিছো মানে আছিলো ঘৰতে।
অঁ।
খন এই পিছফালে বাগান এখনলৈ আহিছো মানুহে এঘৰ ৰবা।
অঁহ কিহৰ বাগান? কি বাগান মানে হেৰিয়ৰ সেইয়া তেওঁলোকৰ বাৰিত মানে এইয়া, কথাৰ যথ শাক চবি চব আছে, অঁ অঁ সিহঁতে মানে এয়া। হাতৰ চোৱাৰ কাৰণে পৰহি পাৰিলে। উম
হেৰি কৰি থৈ
হেৰি কৰি থৈছিলে কঁঠাল কেইটামান, আমাৰ আকৌ কঁঠাল গছ নাই দেই। কঁঠাল আমাৰো নাই বাৰু কঁঠাল। নাই ন, উম নাই, তাকে মানে কালি মাতিছিলে আনিবলে মই কালি যাব নোৱাৰিলো। অঁ অঁ।
তাকে।
তাকে এতিয়া মই আৰু গৈ পেনী অঁ তাকে বোলো পিছপালে দি পিছফালে মানে চাংঘৰৰ নিচিনা আছে। তেওঁ অঁ পামঘৰত, তাকে অ হে এনেই আমাৰ গাঁৱত ঘৰ চৰ তেওঁলোকৰ, অঁ কামতে থাকে আৰু। কিন্তু হেৰি কৰে, উম কামত থাকে উম। সেই তাকে আনিবলৈ মাটিছিল আমি যাব নোৱাৰিলো। অঁ, সেই তাতে আহি পেলাই তেনকুৱাত বহিছো। অঁ, ঠিকে আছে, তাত খালো। খাই পীনে কঠাল খোৱাম বুলি কৈছে। গৰমত আজি ৰ'দো দিছে, কঁঠাল খাব আমি উলিয়াই দে বাচি বাচি আমি কেইটা পাও ল গুটিকে লৈ যাও আও ঘৰত অঁ, গুটি নহয় কঠালে নিম কঠালে নিব ঘৰত নিব আৰু আমি ঘৰত। যেতিয়াই খাও তেতিয়াই খাম বোলো আও, উম সেই তাকে কৈ মেলি বহি আছো। অঁ, কঁঠালটো মানে ৰাতি খাব লাগে দি দিনত গৰম যে বহুত, ৰাতি খাব লাগে উম ৰাতি অলপ সন্ধিয়া সময়ত কৰি মেলি লৈ অ সেইখিনি সময়ত খাব লাগে সন্ধিয়া সময়কন। পকা কঠাল নে কেঁচা কঠাল? পকা কঠাল এতিয়া তোমাৰ অলপ তেনেকে কেচাই খোৱা কঠা, ঘৰৰ বন্ধাখন নাই ৰ'বা অ, ন কেঁচাই কেঁচাই খোৱাটো হলে ভাল লাগে নিমখ জলকীয়া লৈ, গোটেই সোপা বহি। অ ভাটি বেলাত খাবলৈ ভাল লাগে।
নিমখ
নিমখ তাত তেল জলকীয়া মোহাৰি। মিলাই লব লাগে মিলাই লব লাগে ধুনিয়া লাগে খালো খালো হয় একেবাৰে। তাৰ হেৰিয়ত খালো আৰু বহুত দিন অ মইও মানে কেঁচাই। কেঁচাই খাই ভাল পাও আৰু পকা কঁঠাল টো খাবলৈ মানে ভয় লাগে ক'ৰবাত ডিঙিত, লাগে বুলি এবাৰ মানে ডিঙিতে লাগি গৈছিলে মোৰ সৰুতে। পকা কঠাল খাওতে, তেতিয়া পা মানে মোৰ অলপ ভয়ে লাগে। উম মানে পতককে এৰি নাহে নহয় অ মানে এতিয়া মানে ভ ভয় লাগে খাবলৈ সেইকাৰণে মানে কেঁচা কঠালটো খাওঁ বেছি ভাগ। এ পকা কঠাল নাখালে নহয় কাৰণে খাও আৰু এফুট দুফুট তেনেকে ইমান ধৰক, ভাল নাপাওঁ। পকা কঁঠালটো মানুহে ইমান কোনোও ইমান ভাল নাপায় নাপায় এনেকে পিঠাই চিঠাই অ, পিঠা চিঠা বনালে ভাল লাগে ন কঁঠাল পিঠা বনাই দি।
কেইবামান।
আগতে যেনেকে তাৱা পিঠা বনাও নহ। তালত ধান আ হৈছে ধুনীয়াকে তমাৰ ভাদমাহত ভাদ মাহৰ যে তাল। ওলাই তাল টো ওলাই তাকে,
কঠাল পিঠা ৰবা ভাবি,
কঁঠাল আমাৰ এফালে তাল গছ দেখাই নাই। কিনি আনিলে আনা আৰু তাল গছ আছে অ পাই। ওচৰত বঙালী গাৱ এখন, অ বঙালী মানুহ বিলাকে এইবিলাক এইবিলাক বস্তু বেছি বনাই।
আছে।
আমাৰ অসমীয়াত। কে নহয় নে তেওঁলোকে দি আহিব দিয়েহি বাৰু আনি কৰি অ, তালৰ পিঠাটোও ভাল লাগে কঁঠালতোও ভাল লাগে। কঠালো এই হেৰি অ একে ষ্টাইলতে বনাই।
একেই একেই।
তুমি মানে কে হেৰিও বনাই খাব পাৰা। মানে আটাৰ লগত লগত মানে হেৰিতটো ৰসটো উলীয়াই আটাৰ লগতো পাৰি। তাৰ পিছত পিঠাগুৰি আদিও পাৰে তেনেকে বোলে, উম তেনেকে ধৰা। যুনে যেনেকে খাই অ মানে সোৱাদটো অলপ বেলেগ হয় কিন্তু একেটা, তে বনাই বেলেগ হয় আৰু মানে কিঠাল হওক তাল হওক চেনকেইটা ভাল লাগে ন। অ ভাল লাগে আৰু এই কলপাতত দি বনাই যে সেইটো পাইছেনেে? অ কলপাতত দি পিঠাগুৰি সেইটো বেছি ভাল অ সেইটো বেছি, বেছি ভাল লাগে ন গোন্ধটো মানে কলপাতৰ গোন্ধটো আহে। কলপাতৰ গোন্ধটো আহিলে ভাল লাগে। ভাল লাগে কপাতৰ আছ আছ পৰি থাকে যে। অ পিঠাটোৰ ওপৰৰ উ আৰু এ হেৰিটো কলপাতটো আমাৰ দেহৰ কাৰণে বহুত উপকাৰী আৰু মই এইবিলাকৰ মই ফেচবুকৰ ভিডিঅ' এটা চাই থাকোতে এদিন পাইছিলো এই কলপাতত যে আমি এতিয়া চিধা চাইদে খাওঁ ন সিহঁতৰ মুছলিম সম্প্ৰদায়ৰ মানুহ খিয়ে উলতা চাইডে খায় বগা চাইদ তোৱে সেই সেই বগা খিনি যে থাকে যে সেই বগা খিনিহে আমাৰ মানে বেছি উপকাৰী বুলি কয় কৈছে আৰু হয় নিকি অ কিন্তু এতিয়া আমি বগা খিনি নাখাও আমি খোৱা অভ্যাসো নাই যে নেখাও উম উম নেখাও আমি যে পচলা খাওঁ যে আকৌ অ অ পচল উম মানে কলপাতৰ সেই চিধা চাইড চিধা চাইডটোতকৈ উল্টা চাইডে খালেহে বোলে বেছিকে এ হেৰি কি মানে উপাদান খিনি পোৱা যায় আৰু কলপাতৰ উপাদান দেহৰ কাৰণে উপকাৰী এতিয়া কিন্তু খোৱাহে নহয় কলপচলা খাইছেনে নাই পিছ এ গৰমত কলপচলা খোৱা নাই খোৱা নাই সেইদিনাখন অকমান খাইছিলো খোৱা নিচিনা নালাগিলে আউ অ এনে কি কৰি খায় কল পচলা ভাজি খায়নে নে কেবা উম এই কেতিয়াবা প তোমাৰ দালি অ তাৰ পিছতে চয়াবিন এই দি পেলাই অকণ বনাই খাও তাৰছ কেতিয়াবা আকৌ হেৰি কৰি খাও অকমান খুদাই ভাজি খাও। অ খুদাই ভাজি খালেও ভাল লাগে।
অ
অ আৰু এই হেৰি কি কয় এইটো কলাই কলাই মাহ বুলি কয় যে কলাই মাহ কলামাহ কলামাহ কলাই মাহটোৰ লগতো ভাল লাগে মানে সেই আঞ্জা বনালে উম উম আৰু খাব লাগে এইবিলাক ৰবা আনিবলৈ মাতি আছে মই হে যাব পৰা নাই। উম এইবিলাক মানে ঔষধৰ নিচিনা ন খাই থাকিব লাগে মাজে সময়ে। কলা মাহটো মানে কি হৈছে এতিয়া ঢেঁকী নাই যে নিজৰ পিচি পেলাই অকমান নিমখ বেছি দি গুৰিটো সানি খাই যে অ অ এট টো অ চাটনি বনাই যে ভাল লাগে মাহৰ গুৰাটো তে ঢেকী নাই আনি পেলাই সেইখিনি আৰু কি কৰিবা আউ সেইকাৰণে এলাহ কৰিছো কেতিয়াবা গুৰি পেকেট পায় ন পেকেট পায় উম উম পেকেট পায় এ আত্মসহায় গোট বিলাকে এনেকে পেকেট বনাই বেছে ছে নহয় গোটে উম আমি সেইবিলাক কোৱা নাই আমিও তো কৰিছিলো অ মুড়ি লাৰু বনাইছিলো। কি বনাইছিলো বেহুৱা বনাইছিলো অ বেচিছেনে সেইবোৰ বেছা যায় ন। সেই তেতিয়া বেচিছিলো এতিয়া নাই এতিয়া নাই অ মাজে সময়ে এইবিলাক কৰি থাকিব লাগে। অ এতিয়া কি আৰু এতিয়া চৰকাৰে পইছা দি এতিয়া নিজা নিজা ববীয়াকে দিলে ছাগলী গৰু অ সেবিলাকে কৰিবানে তুমি এতিয়া সেই কৰিবা অ এইটোহে কৰিব হয়ও এইবিলাক কৰিবা উম এতিয়া নাই সেইকাৰণে মানে সেইটো কৰা নাই অলপ দিন এ এটো মানে কেতিয়া যায় জানেনে এনেকে বিহু চিজেনত বিহু বিহুৰ সময়ত। অ বিহুৰ সময়ত তেনেকে বেচিব লাগে। মানে সকলো সময়তে নহয় আৰু। মানে বিহু চিহু এনেকে উৎসৱ পাৰ্বনৰ আগত উলিয়াই দিব লাগে বজাৰত উম ভাল কিন্তু হেৰি হব। বিক্ৰী হব হয় আৰু আজিকালি মানুহৰ সময়ো নাই ন পিঠা লাৰু এনেকে ৰেডিমেড পালেতো ভালেই ভালে পায়। ভাল লাগে বিস্কুট বিস্কুট বিলাক কিব খোৱা চোৱা ময়দা দি বনাই এইবিলাক হে দি বনাই হয়ে নহয়। এই আমাৰ ওচৰতে বৌ এগৰাকী আছে। এ যেতিয়াই তেতিয়া মানে অৰ্ডাৰ পাই থাকে আৰু।
পাই থাকে ন
বনাই থাকে ন। অ তেনেকে লাৰু পিঠা। আমিও কৰো বাৰু উম মানে নিজৰও কিবা এটা ওলাই থাকে। আৰু এইটো একো টান কামো নহয় ন। একো নহয় টান গোটৰ হিচাপত নহলেও মানে নিজাববীয়াকে কৰিব লাগে। আমৰ ওচৰতে বুলে চাৰিআলিৰ আছে আমি বনাই তেনেকে দিব পাৰো আগতে দিছিলো ধৰিবাক অ এতিয়া মানে কি হল ল'ৰা ছোৱালীবটা ডাঙৰ হোৱা পা দেখোন ঘৰত কামহে বেছি বাঢ়িলে। অ সেই সময়ো লাগে অলপ। তাকে
সময় লাগ
আৰু নিচা পিতিকে বহি পেলাই কৰিব পাৰিলেহে ভাল লাগে ন। অ বেচা হলে তো দেখিবলৈও ধুনীয়া হব লাগিব। ৰং ৰং চংঙো ধুনীয়া হ'ব লাগিব। সেইটো আমি মাঘৰ সময়ত কৰো মাঘৰ সময়ত আমাৰ পিঠাৰ বজাৰ বুলি ওলাই এখন উৰুকা দিনাখন। অ
চিনা
অকল পিঠাই ওলাই নেকি তাত অকল তাত মানে যোনে যি পিঠাই গোটেইখিনি, পিঠা লাৰু এনেকে ওলাই চাগে, সান্দহ লাৰু নাৰিকল লাডু বৰ পিঠা মুড়ি পলাও তাৰি পিছতে তোমাৰ এনেকুৱা পিঠা বনা আছে তিল পিঠা অ ত যোনে যেনেকে পাৰে আৰু হেৰি কৰে উৰুকা দিনাখনত হয় সেইটো হেৰি পিঠা মেলা নামেই পিঠা মেলা আৰু পিঠাই ওলাব দিয়াছো মেলা সেই মাঘৰ বিহু উৰুকা দিনাখন কয় অ আপোনালোকে যাই আৰু তালে, তুমি যা সেইটো যাও আমাৰ গোটৰ আমাৰ গোটৰে নহয় আৰু কেইবাটাও গোটৰ আহে কিন্তু সেইটো পইচাৰ চিষ্টেম নহয় অ কি কৰে যেনেকে জোনবেলি মেলা যেনেকে বিনিমই পথা অ যিবিলাকে ধৰা হেৰি কৰা নাই এ কিনিবলৈ যায় সেইটো বেলেগ কিন্তু আমি ধৰা যি বস্তুখিনি নিছো কাৰবাৰ বনোৱা মানুহে কোনোবা আহিছে ধৰা অ তাতে আমাৰ পিঠা ল'ব সিহঁত আমি সিহঁতৰ পিঠা খিনি লয়, অ তেনেকুৱা সলোৱা হলি কৰো কিছুমান যিবিলাক চাবলৈ যায় সেইবিলাকে টো ব্যৱসায় কিনি নিয়ে নিয়ে বাওঁ অ অ কিন্তু আমি বনোৱা কেইজনিৰ মাজ আমি সলনা সলনি কৰো আও অ তাই বনাটো মই নিও ন, অহ তেনেকুৱা সেই তেনেকুৱা মানে, লাগে আগৰ বিনা কাম পেলাই থৈ দৌৰ অ অ নহয় সেইটো এটা ভাগ্যৰ কথা দিয়কচোন তেনেকুৱা এটা খাবলৈ পালে ন বা সলাই নিব মানে এনেনো বিহু দিনাখন আপোনাক নো কোনে পিঠা সলাই দিব সি আহি সলাই দিব অহ অহ তেনেকুৱাত হে পাৰ যায়, কোলে দিব কোৱাছোন বাও, অহ, সেই মানে ভালো লাগে হয় কিমান কাম আমিতো ঘৰৰ পৰা ওলাবই নোৱাৰো নোৱাৰোঁ আমি নোৱাৰে তথাপি যায় মানে এতিয়া সেইটো অনুষ্ থাকা হেৰিৰ কাৰণে বাৰু তেনেকেই গৈছে। আৰু বেছি সময় নহয় এঘন্টা দুঘন্টাৰ আৰু হেৰি নহয়। ৰাতিপুৱাই যায়, উম, অ'। হ'ব দিয়ক।
উম, উম।